অ।
এ ৰাতিপুৱা মানে হেৰি হ'ল মই ধুনীয়াকে শুই আছিলো তাৰপিছত গাজনি এটা মাৰিলে ডাঙৰকে ঘপককে উঠি গলো, তাৰপৰা মই ভাবিলোঁ ফোন কৰিলো ৰাতিপুৱা ডাঙৰ বৰষুণ দিলে আকো।
মই মৰ্ণিং জিমলে যাওঁতে তেতিয়া নাই তাৰপিছত দিছে বৰষুণ।
অ আঠটা নে আঠটা নে চাৰে আঠটা নে সাতটা তেনেকুৱাত দিছে।
সাত চাৰে ছটা, সাতটা মানত দিছে।
অ, তেনেকোৱাতে দিছে।
অ।
ডাঙৰকে দিছে আহোঁতে জিমৰ পৰা তিতি আহিছো খালি।
উম। ভাত খালা?
নাই ভাত নাই খোৱা ৰুতি খালো আজি।
উম, মাহঁত যাব তাকে। এতিয়া কিমান কেইদিন থাকে মানে এনেকে যাব আও। আজি আজি সন্ধিয়া উঠিলে কাইলে কামটো কৰি পৰশিলে অহাকে তেনেকে যাব।
উম।
খেল-মেলি হৈ আছে হেৰি গৌৰী মাকৰ লগত যোৱা কথা আছিলে এতিয়া গৌৰীৰ মাক যাব নোৱাৰে। মানে হেৰি হ'ল গৌৰী গুৱাহাটী গ'ল তাৰপৰা এ তাৰ আকৌ গাড়ীখনো ইয়াত ফচি আছে। কি কই আও।
গৌৰীয়ে গাড়ী পালে নিকি?
কি?
গাড়ী ল'লে নিকি কিনিলে?
নাই কিনা। নহয় পুৰাণাখনৰ কথা কৈছো।
অ।
কেতিয়া গাড়ী কিনিলে?
তোমাকহে শুধিছে তুমি